আজি মি ফুৰাৰ কথা দিয়া তে তুমি ক'ত ফুৰি ভালপোৱা বা ক'ত ফুৰিব বিচাৰিছা নে গৈছা কিবা? কিবা তোমাৰ ভাবি কোৱা।
চ' ফুৰিব ফুৰা হিচাপত মইটো নেচাৰেল প্লেচাছত ঘুৰি ফুৰি ভাল পাওঁ। পাওঁ। কাৰণ নেচাৰে আমাক বহুত কানেক্ট কৰিব পাৰে ৰিয়েল লাইফতো হওঁক। বা যিকোনো চিটুৱেচনত হওঁক তেনেকুৱা আৰু।
এ তইতো ইংলিছ বকি আছা তইতো অসমীয়া ক'ত কলি। ৰিয়েল লাইফৰ চিটুৱুৱেচনত।
তই কৈছাচোন এটা এটা ওৱৰ্ড সোমাই দিব পাৰি একো নহয়।
এই বহুত তই এই এ কেতিয়াবা নেচাৰটো জানাই প্ৰকৃতি কি বুলি কয়।
অ'।
এনেকে ক'বা লাগে মই বেছিভাগ প্ৰকৃতিৰ জাগাতবোৰত যায় ভাল পাওঁ গম পাইছানে?
একদম খাতি অসমীয়া আৰু।
অ', তই ইয়াৰ তাই ইংলিছত কথা গিলাক আনিছি মই নিচাৰেল জেগাত প্ৰেফাৰ কৰো, এনেকুৱা চিটুৱেচনত যায় ভাল লাগে।
আচ্ছা।
এ তই কি অ এনে কচোন কচোন এই গোটেই খিনি গম পাম তেতিয়া। আ কচোন আৰু এবাৰ
চ' মই। কৈ আছো তে মই কৈ আছিলো। যে মই প্ৰকৃতি প্ৰেমিক হয়। কাৰণ মই প্ৰকৃতিৰ লগত মিলি জুলি চলিব পাৰো। আৰু প্ৰকৃতিয়ে মোক আহ আনন্দ প্ৰকাশ কৰায়।
অ এইটো কবি সেইটো কাৰণে মই, প্ৰকৃতি জোগাবোৰত ঘূৰি ভাল পাওঁ। যেনেকৈ, এনেকে কবি তুমিচা গাওঁ গাওঁ বুলি কৈ দিবি এ সেনেকে দে আৰু বাৰ কৰো।
দে হ'ব দে।
এবাৰ কিন্তু ইংলিছ নামৰিবি দেই অলপমানো নামৰিবি নামৰিবিয়ে পাৰিলে। গম পাইছনে।
দে দে হ'ব দে হ'ব দে।